হেল
হেল্ল'।
হেল্ল' শুনিছে নে?
হয়, হয়, মই শুনিছো। আপুনি শুনিছেনে? হয়, হয়। কি কৰি আছে আপুনি?
মই এনেই শুই আছো, আপুনি?
হয়, মইও এনেই আছো বাৰু।
হয়, হয়। বাকী আপোনাৰ ভালনে?
হয়, হয় মোৰ ভাল। আপোনাৰ ভালনে?
হয় মোৰো ভাল। অ আজি আজি আমি উম কোনটো বিষয়ত কথা পাতিম বাৰু?
আমি এজন শিক্ষকৰ আমাৰ জীৱনত কি ভূমিকা হ'য় সেইটো বিষয়ত কথা পাতিব পাৰো।
হয়, হয়। ঠিক আছে হ'ব দিয়ক।
হয়, হয়।
উম। আপুনি কওকচোন আপোনাৰ জীৱনত শিক্ষক কৰ কিমান মানে শিক্ষকে কি কৰে কি ভূমিকা পালন কৰিছে আৰু।
উম, তেনেকে ক'ব গ'লে মানে, এজন শিক্ষকে এজন ষ্টুডেণ্টক মোটিভ মানে আগুৱাই যাবলে জীৱনত বহুতখিনিয়ে সহায় কৰে বা এনে কুৱাও দেখা পোৱা যায় যে, কিছুমান ষ্ট্ৰি- মানে তেনেকুৱা শিক্ষকো থাকে যে মানে কোনোবা তেনেকে পঢ়াত ভাল নাথাকিলে, সিহঁতক আৰু বেছিকে কয় যে তই নোৱাৰিবি বা তেনেকে মানে- মানে সাহস দিয়াৰ বিনি মানে সিহঁতে আৰু হেৰি কৰিয়ে দিয়ে, ডিমোটিভেট কৰি দিয়ে আৰু। কিছুমান টিচাৰ তেনেকুৱাও থাকে। আপুনি কি ভাৱে এইটো বিষয়ত?
উম, মইও সেইটোৱে ভাবো আৰু। ডিমোটিভেট কৰি দিয়ে মানে সিহঁত আ- কিছুমান শিক্ষক এনেকুৱা আছে সিহঁতে মানে ভাল- ছাত্ৰ-ছাত্ৰীখিনিক মানে ভালকে মানে হেৰি কৰে মানে, বুজাই দিয়ে বা সহায় কৰে সিহঁতক পঢ়াৰ ক্ষেত্ৰত। অ'- কি ন্তু বেয়া, কিছুমান পঢ়াত ইমান ভাল নথকা অ'- ছাত্ৰ-ছাত্ৰীও আছে ন'? চব্টো আৰু ভাল- ভাল নহয়, মানে কম ভাল বা অলপ ভাল নোহোৱা এনেকা ছাত্ৰ-ছাত্ৰীও আছে। তো সিহঁতক মানে বেছি গুৰুত্ব নিদিয়ে। ছাত্ৰ এ- শিক্ষকবোৰে। তো তাৰ কাৰণে কি হয় মানে সিহঁতৰ পঢ়া মানে, পঢ়া-পাতিৰ ক্ষেত্ৰত মানে গ্ৰোথটো দে খা পোৱা নেযায় আৰু।
হয় - হয়।
আৰু বেছি ভাল হ'ব নোৱাৰে। সিহঁতে তাতে ৰৈ যা ব লগা হ'য়। আৰু নহলে কিছুমানে কি হয়, এইবোৰ মানে হেৰি কৰিলে, ফেচ কৰিলে কিছুমানে পঢ়াও বাদ দি দিয়ে ন'। কিছুমানৰ পঢ়াৰ পৰা ইন্টাৰেষ্টটো গুচি যায়।
আৰু তেনেকুৱা ছোৱে- ছাত্ৰও থা- ছাত্ৰ-ছাত্ৰীও থাকে যে মানে এখৰ- এজন শিক্ষকে যদি চবৰ আগতে গালি পাৰি দিয়ে বা বেয়াকে কৈ দিয়ে মানে মানসিকভাৱে তেওঁ এটা অশান্তিত গুচি যায়।
হয় - হয়। এইটো এটা আচলতে মানসিকভাৱে মানে এইটো উম টোৰ্চাৰ টাইপ বুলিয়ে ক'ব পাৰি। কাৰণ চাওঁক, এজন ষ্টুডেন্টে মানে পঢ়িবলৈ এখন বিদ্যালয়ত যায়, নামভৰ্তি কৰে, কৰি তা তে মানে নতুন কিবা শিকিবলৈ যায়। শিকিকেনে মানে কিবা এটা ভাল জীৱনত মানে ভাল কৰিব কাৰণেই মানে বিদ্যালয়ত যোৱা হয় বা শিকিবলৈ যোৱা হয় নতুন বস্তু। তো সেই তেনেকুৱা ক্ষেত্ৰত যদি এজন শিক্ষকে যদি মানে হেৰি তেনেকে উম ভেদ-ভাৱ কৰে ছে ছাত্ৰ-ছাত্ৰীৰ মাজত তেতিয়া হ'লে মানে, উম ছাত্ৰখিনিয়ে মানে ভুগিব লগা হয়। ছাত্ৰ-ছাত্ৰীয়ে বুজিব লগা হয়, যাৰ কাৰণে মানে বহুত বস্তু দেখা পোৱা যায়। কিছুমানে ধৰি লওঁ, আত্ম হত্যা। এনেকুৱা ভেদ-ভাৱটো বহুত বেছি হৈ যায়, বা বেয়াকে ব্যৱ হাৰ কৰে শিক্ষক কে। শিক্ষক বা শিক্ষিকাই এনেকে ব্যৱহাৰ কৰিলে সিহঁতে বহুত এটা ডাঙৰ ষ্টেপ লৈ লয় জীৱনত। আৰু কিছুমানে দেখি ছো বহুত বেছি মানে খঙাল টাইপ হৈ যায়। তো আমাৰ মানে উম মানসিকভাৱে বহুত বেছি মানে এইটো এটা হেৰি কৰে আৰু। উম কষ্ট কষ্ট দিয়া নিচিনা হৈ যায়, প্ৰভাৱ পৰে মানসিক ভাৱে- আৰু উম কি হয় এইটোৰ কাৰণে আমাৰ যোনটো পাৰ্চনেলিটি আছে ন। সেইটোও বহুত বেছি মানে চেঞ্জ হৈ যায়, এইবোৰ হেৰি- কেনে দেখি কেনে, এম মই আপোনাক সুধিব বিচাৰো- বিচাৰিছো যে, আপুনি- তেনেকুৱা কিবা জীৱনত মানে হেৰি কৰিছে নেকি ফেচ কৰিছে নেকি?
মই তেনেকুৱা বিশেষ একো ফেচ কৰা নাই বাৰু, মানে মোৰ যিখিনি শিক্ষক আছে- ছিলে মোৰ লগত ভালেই ব্যৱহাৰ কৰিছে, কিন্তু মই এইটোও দেখিছোঁ যে মোৰ- মানে মোৰে ক্লাছৰ বেলেগ যিবোৰ ষ্টুডেণ্ট আছিলে যিবোৰ অলপ- পঢ়াত মানে সিমান এটা ভাল নাছিলে, বা মানে সিহঁতে সিমান- এ আগবাঢ়িব পৰা নাছিলে সিহঁতক অলপ বেয়াকে ব্যৱহাৰ কৰাটোও দেখিছো সেইটোও নকওঁ যে দেখা নাই।
হয় হয় হয়।
মই নিজাকে তেনেকে একো ফিচ কৰিব লগা হোৱা নাই। তেনেকে, হয় আৰু এনেকুৱা- মানে আমাৰ এনেকুৱা শিক্ষকো আছিলে যি মানে যিবোৰ ষ্টুডেণ্ট বেয়া আছিলে সেইবোৰক মানে- উল্টাকে কয় যে নাই তই পাৰিবি তই মানে চেষ্টা কৰ। আৰু সিহঁতক সেনেকে চেষ্টা কৰি আগুৱাই নি নিব নিয়াতোও দেখিছো।
হম হুম হুম।
তেনেকুৱা মানে সকলো ধৰণৰ শি- শিক্ষকে থাকে ন এখন বিদ্যালয়ত, কিছুমান মানে মানে বুজি পাইছো এনবোৰক ছাত্ৰী ছাত্ৰীবোৰক বুজি পায় আৰু কিছুমানে মানে- যি যিবোৰ ভাল ছাত্ৰ ছাত্ৰী থাকে সেইবোৰক লৈয়ে ব্যস্ত থাকে। মই এইটোৱে ভাবো যে এজন শিক্ষকৰ দায়িত্ব হয় এইটো বা কৰ্তব্য হয় যে। গোটেইখিনিক একো মানে সমানে হেৰি কৰে আৰু। সমানে হয় হয়। হয় হয় আৰু এনেকুৱাও থাকে, কিছুমান ছাত্ৰ ছ- টিও এনেকুৱা মানে এ এটা ক্লাছত থাকে যিবোৰে টিচাৰ- পঢ়াই থাকিলে শিক্ষক এজনে পঢ়াই থাকিলেও সিহঁতে ক্লাছ টো ডিষ্টাৰ্ব-
কৰি থাকে অঁ, তেনেকুৱা ক্ষেত্ৰত- ত চাট মানে শিক্ষকৰ মানে অভিয়াচলি খং উঠি- উঠিইব ন।
হয় হয় তেওঁ এজন ব্যক্তি হয় বা তেওঁৰো। তেওঁ চব চমাইত যে সহ্য কৰি দি থাকিব সেইটোৱে টো নহয়।
নহয় নহয় সেইটোৱে, সেই- যে মানে সেইটো বস্তু মানে আমাৰ কি হয় আচলতে মানে- এ ছাত্ৰ ছাত্ৰীও শিক্ষকৰ কথা- ভাবিব লাগে মানে বুজিব লাগে শিক্ষকজনক, আৰু শিক্ষকজন- মানেও ছাত্ৰ ছাত্ৰীক বুজিব লাগে তেতিয়াহে মানে আমাৰ- মানে বিদ্যালয়ত এটা ভাল পৰিৱেশৰ সৃষ্টি- ষ্টি হ'ব ন।
হয় হয় হয় তেতিয়া মানে দুইজনে দুইজনৰ জীৱনত আগুৱাই যাব পাৰিব।
সেইটোয়ে, মানে শিক্ষকজনেও- মানে ভালকে তেওঁৰ যিখিনি বিদ্যা আছে, সেইখিনি- বেলেগক দিব পাৰিব ন, মানে হেৰি কৰিব পাৰিব প্ৰচলিত কৰিব পাৰিব। আৰু ছাত্ৰী জনী বা ছাত্ৰজনেও- খিনি বস্তু গ্ৰহণ কৰিব পাৰিব ন তেতিয়া।
হয় হয়, আপুনি কওকচোন- আপুনি কেতিয়াবা তেনেকুৱা সন্মুখীন হৈছে নে এনেকুৱা চিতুয়েচনৰ। মানে শিক্ষকে বেয়া ব্যৱহাৰ কৰা বা তেনেকুৱা কিবা।
উম মই তেনেকুৱা কে মানে অকল মইয়ে হৈছোঁ তেনেকুৱা নহয় মানে, কিন্তু এবাৰ হৈছোঁ মানে কি হলে আমি যেতিয়া। হেই গ্ৰেজুৱেচন কৰি আছিলোঁ। আমাৰ এজনী মানে মেম আছিলে তেওঁ অকল মানে তেওঁৰ যোনটো সম্প্ৰদায়ৰ হয় তেওঁ সেইটো বি হয় সেই সিহঁতকে মানে লৈ বহুত বেছি ব্যস্ত হৈ থাকে বাকী বেলেগ উম বেলেগ ছাত্ৰ ছাত্ৰী খিনিক মানে ইমান বেছি গুৰুত্ব নিদিয়ে টো' মই মানে সেইটো বস্তু ফেচ কৰিছোঁ। তেওঁ মানে এনেকে অলপ ব্যৱধান কৰে আৰু ত' উম সেইটো বস্তু বহুত বেয়া একচুৱেলি মানে কি হয় তেতিয়া মানে বাকী খিনি ছাত্ৰ ছাত্ৰীয়ে যিখিনি মানে গুৰুত্ব পাব লাগে সেইটো নাপায় ন অকল অকল উম কেইটামান ষ্টুডেণ্টকে যদি ছাত্ৰ ছাত্ৰীক যদি আহ বেছি গুৰুত্ব দিয়ে তেতিয়া এইটো কথা বেয়া হৈ যায় ন কাৰণ গোটেই সকল গোটেই ক্লাছটোৱে এইখিনি বস্তু পাব লাগে।
হয় হয় বা এজন এনেকুৱাও দেখা দেখিব পোৱা যায় যে যিটো আমি কওঁ ইনচিক এজন ষ্টুডেন্টৰ বা ছাত্ৰ ছাত্ৰীৰ মনত সিটো আহি যায় ইনচিকিউৰিটি
হয় হয় হয় সেইটো টোয়ে মানে মোৰ কি হৈছিলে মানে আমাৰ এনেকে হেই টাইমত আৰু ক্লাছত ত' তেওঁ এই উম বাইদেউজনীয়ে মানে অকল মানে কেইজনীমানক, হে মানে ভাল পাইছিলে সিহঁত মানে বেদুৰ সম্প সম্প্ৰদায়ৰে আছিলে বাকী খিনি দিনটো মানে বহুত বেয়াকে ব্যৱহাৰ কৰিছিলে যদিও মোৰ বাইদেউ হয় কিন্তু মই এইখিনি কথা কব লাগিব অ তো তেওঁ মানে এনেকে হেৰি কৰিছিলে আৰু টাৰ্গেট কৰিছিলে ক্লাছত অ বেলেগ বাকী খিনি ষ্টুডেন্টক মানে এনেকে কুৱেশন কৰিছিলে কৰি কেনেও মেমে মানে এ বাইদেউজনী মানে চেটিছফাই নহৈছিলে আনচাৰ বোৰ দিলেও তেনেকুৱা টাইপৰ আছিলে কিন্তু উ আমি এনেকুৱা হৈছিল মানে আমাৰে বেছি মাৰ্ক্স মাৰ্ক্স ভাল আছিলে কিন্তু তথাপিও মেমজনী মানে হেৰি কৰিছিলে আৰু আমি মানে ভাল মাৰ্ক্স পালে বা মই সেনেকে দিপামেনত চেকেন হৈছিলোঁ এবাৰ ফৌৰট ছেম থাৰ্ট ছেমত। তেতিয়াও মানে মেম জনীয়ে মানে এইবোৰ কথা কেইটাও আহি ক্লাছত নকলে যে তুমি এনেকে ভাল কৰিছা বা কিবা কিবি কিন্তু মেম যদি মানে মেমৰ কেইজনীমান ছাত্ৰ ছাত্ৰী আছে সিহঁতে যদি কিবা এটা ভাল কৰে মানে সেইটো বহুত বেছি মানে কৈ থাকে ক্লাছত মটিভেট কৰি থাকে ত' এইটো বস্তু কাৰণে ষ্টুডেন্ট ছাত্ৰ ছাত্ৰী বোৰে এটা ইনচিকিউৰিটি ফিল কৰে ন মানে বেয়া বেয়া লাগে ন এনেকে ভেদ ভাৱ কৰিলে ক্লাছত ত' তেওঁৰ প্ৰতিও আমাৰ সিমান যিমান খিনি শ্ৰদ্ধা থাকে মা হেই বাইদেউজনীৰ ওপৰত বা উম ছাৰ বাইদেউ সকলৰ ওপৰত যিখিনি শ্ৰদ্ধা থাকে এইটো বস্তু আমাৰ অলপ কমি যায় ন
হয় হয়
কাৰণ সিহঁতেও আমাক আমাৰ আমি মানে ৰেচপেক্ যোনটো শ্ৰদ্ধা বুলি কওঁ আমি সেই টো বস্তু মানে আমাৰ হেৰি থাকে ন আমিও দিম সিহত দিব সেনেকুৱা টাইপৰ থাকে ন সিহঁতে যদি এনেকে হয় হয় সমান হ'ব লাগে সিহঁতে যদি নিদিয়ে বা এনেকে ভেদ ভাৱ কৰে তটো আমাৰো আমাৰ মনতো এটা বেয়া লাগি যায় বা আমিও তেনেকে ইমান খিনি আমাৰ শ্ৰদ্ধা নাহে তেওঁৰ প্ৰতি ত মই ভাবো এইটো এটা উ হেৰি আৰু উ ছাত্ৰ ছাত্ৰী খিনিয়ে মানে এই সমানে মানে এইটো পাব লাগে আৰু মাষ্টৰৰ পৰা বা বাইদেউ পৰা মৰম খিনি পাব লাগে মৰম চেনেহ খিনি পাব লাগে। আৰু ঔল শিক্ষক বোৰেও সমানে ব্যৱহাৰ কৰিব লাগে সকলো ছাত্ৰ ছাত্ৰীক তেতিয়াহে চব গোটেইখিনি ছাত্ৰ ছাত্ৰীয়ে আগুৱাই যাব পাৰিব এখন ক্লাছৰ
হয় হয় হয় আৰু আপুনি কওকচোন মানে আপুনি যেতিয়া বি- দ্যালয়ত আছিলে ক্লাছ টেনলৈকে তেতিয়া আপুনি এইটো কেতিয়াবা সন্মুখীন কৰিব লগা হৈছে নে?
নাই মোৰ তেতিয়া ইমান খিনি একো হোৱা নাছিলে উম মই মানে তেনবা ভালো ছাত্ৰী নাছিলো বা বহুত বেয়াও নাছিলো। এনেকুৱা এটা এবাৰী যতে আছিলো মোৰ তেনেকুৱা একো এনেকুৱা ইমান বেছি একো ফিল হোৱা নাই। এনেকুৱা টাইপৰ আম ইমান বেছি মানে বহুত বেছি হেৰিও হোৱা নাই এনে বা কেতিয়াও পোৱা নাই মই কিন্তু মানে সৰু সুৰা হেৰি তে মই কলেজৰ টাইমতে পালো আকৌ বাকী তেনেকুৱা নাছিলে আৰু স্কুলত। বাকী আপোনাৰ লগত কথা পাতি ভাল লাগলি। আমাৰ বিষয়টোও বহুত ভাল আছিলে। হয় হয় আকৌ কথা পাতিম দিয়ক। পিছত কেতিয়াবা হয়।